হেল্ল'
অ কি কৰি আছা?
অ এনেই শুই আছিলো অকমান
এনে শুই আছিলা বাকী খোৱা লোৱা কৰিছাঁ নে
অ কৰিছোঁ তুমি
মই মানে খাইছো আৰু মই দুটা বজাতে খালো আৰু ভোক লাগি গৈছিলে সেইকাৰণে ৰাতি ৰাতিপুৱা পা খোৱা নাছিলো আৰু
অ ঠিক আছে
অ পৰীক্ষাটো শেষ ন তোমাৰ?
অ শেষ
পৰীক্ষাৰ পাছত কৰ'বাৰ ঘূৰিবলৈ গৈছা নেকি?
ঘুৰিবলৈ তেনেকুৱা যোৱা নাই ক'বাত যাবা নেকি কোৱা?
ম ভাবি আছিলো মানে পাৰ্কলৈকে নহলে কবাত এ ভাল এটা ৰেষ্টুৰেন্টলৈকে যাওঁ নেকি?
অ অ কোনোবা এটা পাৰ্ক বা ৰেষ্টুৰেণ্টত গ'লে ভালেই যাবও পাৰি তাতে
তাকে আমাৰ হয়তো এই কেনেকুৱা পাৰ্কত গ'লে ভাল হ'ব আমাৰ গুৱাহাটীতো বহুত ধৰণৰ পাৰ্ক আছে ন
অ বহুত ধৰণে পাৰ্ক আছে কিন্তু মই সিমান চোৱা নাই এই ইমান এটা পাৰ্কত যোৱা নাই মই অকল নেহৰু পাৰ্কতে গৈছো তাতে সেই এক কয়ে নাই তাতে ক'ব গ'লে এই মানুহে লৰ কিছুমান যাই লগত লৈ ফালে তাতে সেই সেইটোৱে সৰু ল'ৰা ছোৱালীক লোৱাৰ কাৰণে ভাল তাতে খেল খেলাত য লোৱা আছে গাওঁৰ মানুহে তেনেকুৱা একো চাব লগা তেনেকুৱা একো নাই সৰু শিশুসকলৰ কাৰণেই তেওঁলোকৰ কাৰণেই খেলা ধূলাৰ বস্তু
মই মানে হেৰি তোমাৰ এটা পাৰ্কলৈকে মানে আগৰ মাহত গৈছিলো বুজিছা
অ
তোমাৰ চৰাই ঘাট লেক পাৰ্ক বুলি তাতে মই দেখিছো তাতে তোমাৰ বহুত ধুনীয়া ধুনীয়া মানে খেলবোৰ আছে আমাৰ ডাঙৰ কাৰণে তোমাৰ ক'ব গ'লে এইটো কিবা ট্ৰেকিং বুলি সেনেকুৱা ধৰণৰ চপ মানে হেৰি তোমাৰ আছে। সেইবোৰত মানে এতেন কৰিব পাৰি। তোমাৰ কি ধুনীয়া ডাঙৰ ডাঙৰ ঝুলনা বোৰ আছে তাৰপিছত বহুত মানে ৰিস্কি একদম সান্তৰ নিচিনা সেইবোৰ আছে তাৰ পাছত পানীতো বহুত কিবা কিবি এক্টিভিটি আছে সেইবোৰ কৰিব পাৰি তে তাতে গ'লে ভালে হ'ব তাতে তোমাৰ পইচাও মই চাইছিলো মানে বেছি ইমান নহয়। তোমাৰ এই এজন মানুহৰ তোমাৰ টিকেটটো লাগে এন্ট্ৰি টিকেটটো পঞ্চাশ টকা আৰু লগতে তুমি মানে কম পইচাতো ল'ব পাৰা। পাচশ টকা দিলে বুলে এক বোলে পানী কৰা খেলবোৰ তাৰপিছত এইফালে পাৰ্কৰ ভিতৰত কৰা খেলবোৰ চব একেলগে হৈ যায়। আৰু তেতিয়া এন্ট্ৰি টিকেটটো নালাগে আৰু যদি তুমি মানে এ তোমাৰ কম দামতে লাগে তেতিয়া হ'লে মানে আছে তোমাৰ আঢৈশ টকা এটা লাগে দুইশ পঞ্চাশ টকা তোমাৰ এই তিনি টা অকল ৰাইড কৰিব পাৰি বা পাৰ্কৰ ভিতৰত পানীৰ ওপৰত একো নাই। এনেকুৱা
ভালেই সেইখিনিতে যাব পাৰি মোৰ যোৱা নাই কেতিয়াও বাহিৰৰ পৰা চাইে থাকো কেতিয়াও যাবলৈ মন আছে তেতিয়াও
এ মই মেলাাবোৰত মানে চাই থাকো আৰু এইবোৰ কিন্তু সেনেকুৱা একো উঠা নাছিলো কিন্তু মই আগৰ মাহত যেতিয়া গ'লো তেতিয়া তিনিটা মানত গৈছো বাপে ইমান ভয় লাগিছে। বহুত মানে ৰিস্কি একদম পুৰা এনেককা লাগে তেজপ মূৰে চোৰে চব উঠি গৈছে আৰু সেনেকুৱা
অ অ সেইবোৰত নুঠো মোৰ মানে ভয়ে লাগে সেইবোৰ উঠিবলৈ তাক সেইকাৰণে মই নুথোৱে আগতো উঠা নাছিলো এতিয়াও মানে নুথো মোৰ লগৰ বোলে কৈয়ে থাকে একো নহয় একো নহয় কিন্তু অ কিন্তু নিজৰো অলপ ভয় আছে ন সেইকাৰণে নুথো আৰু মই এই এইবোৰো আছে
কেপডৰক ধ আ
ৰেষ্টুৰেণ্টতও যাব পাৰি বহুত ধৰণৰ ৰেষ্টুৰেণ্ট আছে ন এতিয়ো কিমান ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট ওলাই গ' ছে। কিমান ভাল ভাল সেইবোৰ যাব পাৰি মানুহৰ ঘৰত শুনিয়ে থাকো
অ ৰেষ্টুৰেণ্ট যাব পাৰি। এই উজান বজাৰৰ ফালে বহুত ৰেষ্টুৰেণ্ট আছে ন
অ সেইফালে বহুত ৰেষ্টুৰেণ্ট আছে সেইফালেও কিন্তু যাব পাৰি ভাল ভাল ৰেষ্টুৰেণ্ট আছে সেইফালে
চব ৰেষ্টুৰেণ্ট মানে কিছুমান আছে বিহত বেলেগ বেলেগ সিহঁতৰ খোৱা লোৱা বেলেগ ভিতৰৰ পৰিৱেশতটো বেলেগ থাকে সেই হিচাপত যাব পাৰি আৰু
তোমাৰ এনে কেনেকুৱা ধৰণৰ ৰেষ্টুৰেন্ট ভাল লাগে?
মোৰো ভাল লাগে মানে, যাতে লগৰবোৰ এক লগত গৈ ফালে হাল্লা-চিল্লা কৰি লও মানে। বেলেগৰ পৰিৱেশতো যাতে নষ্ট নহয়, পৰিৱেশটো ভাল লাগে আৰু খোৱা-লোৱাতো এইটো চলিয়ে থাকিব, খোৱা-লোৱাটো যাতে ভাল হয়। এটা যাতে ভাল মানে দামত আমি কিবা এটা ভাল যাতে অভিজ্ঞতা ল'ব পাৰো, তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট ভাল। সকলো ৰেষ্টুৰেণ্টত সেইবোৰ নাথাকে নহয়! একদম ভিৰ হৈ থাকে। পিছত বেছি চিঞৰিলে আৰু সিহঁতে হাল্লা কৰি থাকে, নিচিঞৰিবি বুলি। সেইবোৰ নালাগে, অকমান ভাল হ'লে ৰেষ্টুৰেণ্ট মানে আমিও অকমান হাই, হাই-কাজিয়া কৰি ভাল পাও ন? সেইকাৰণে মানে তেনেকুৱা ৰেষ্টুৰেণ্ট ভাল লাগে আৰু।
তাকে মই মানে এবাৰ মানে ৰেষ্টুৰেন্টত গৈছিলো হা! তেতিয়া কি হৈছিলে কেইজমান মানে ল'ৰা আৰু সিহঁতে ধুনীয়াকে গিটাৰ আনিছিলে, তোমাৰ ধুনীয়াকে গান গাব বুলি আৰু। সিহঁতে বহিছে কিন্তু কথাটো হ'ল যে সিহঁতে ৰেষ্টুৰেণ্টৰ একো অৰ্ডাৰ দিয়া নাই। মানে একো মানে মানুহ। নহয় নহয়, সেইকাৰনে সুধিছে যে আপোনালোকক কি খোৱা বস্তু লাগিব? সিহঁতে কৈছে যে পাছত খাম বুলি। এনেকুৱা সিহঁতে আধা ঘণ্টামান বহিয়ে থাকিলে আৰু এইফালে নিজৰ গীটাৰ বজাই আছে, গান বজাই আছে। এতিয়া তোমাৰ ৰেষ্টুৰেণ্টৰ মানুহজনে ক'লে যে, এই তোমালোকে এনেকৈ বহি থাকিব নোৱাৰিবা কিবা এটা খাব লাগিব। বাৰু ইমান হাল্লা কৰিলে নহ'ব। বেলেগ মানুহো আছে তোমাৰ। এনেকুৱা কৰিলে নহ'ব তে, সেইবোৰ মানে চাই কেনে যাব লাগে আৰু। যাতে অলপ কথা। ছথা পাতিলে যদি কোনোবা এটা তোমাৰ কিবা গান কৰিলে, বা কিবা গিটাৰ বজালে। কাৰণ ৰেষ্টুৰেণ্ট গৈছো আম অলপমান এঞ্জয় কৰিব কাৰণে ন? অলপমান ফুৰ্তি কৰিব কাৰণে। সেই ফূৰ্তিটো যদি কৰিব নোৱাৰি! তে ভাল নালাগে আৰু লগতে খোৱা-লোৱাৰ দামো চাব লাগে। আজিকালিটো, বাপৰে ইমান দাম বস্তু লগাইছে। যিমান দাম নহয় তাতকে বেছিয়ে।
অ' বহুত দাম থাকে এইবোৰৰ।
এটা জুচৰ দামে তোমাৰ কিমান এশ টকাকে লয়। এটা জুচৰ দাম ষ্টাৰ্টিঙতে ইমান লয়।
অ' তাৰপিছত আৰু আছে কিমান খোৱা-লোৱা। মইতো বাৰু ইমান খোৱা মানে। ৰেষ্টোৰেণ্টত বেছি নাযাও, কেতিয়াবা কেতিয়াবা মানে যেনেকুৱা পূজাত গ'লো, পূজাত কেতিয়াবা ধাবাত। যাও। বা এনেই কেইদিনমান আগতে যেতিয়া। পৰীক্ষাই শেষ হৈছিল তেতিয়া গৈছিলো ধাবাত গৈছিলো। ৰেষ্টুৰেণ্ট মানে তেনেকুৱা ৰেষ্টুৰেণ্টত দামী ৰে ৰেণ্টত নাযাও আৰু! ইমান কোনে পইচা খৰচ কৰিব? ধাবা-চাবাত যাওঁ। তেতিয়া ধাবা-চাবাত। অ' ধাবা চাবাত গ'লে তাতে মানে আৰামছে বন্ধুবোৰৰ লগত খাই লৈ আৰামছে আহিব পাৰি আৰু। আৰু বেষ্ট। উম ধাবা বাবা, ৰেষ্টুৰেণ্ট যি নহওক কিয়, মই গ'লে অকল এটাই বস্তুৱে খাওঁ। বাটাৰ নান আৰু বাটাৰ-বাটাৰ চিকেন।
অ' বঢ়িয়া। অ' ভাল লাগে কিন্তু বাটাৰ নান আৰু কি ধুনীয়াকে বনায় ন? আৰু লগতে এটা গ্ৰেভী এটা ল'ব লাগে। ইমান তেষ্টি লাগে। একপ্লেট চিক। চিকেনটো চোৱা, বাহিৰত যদি খাও নহ, ত' চিকেনটো প্ৰথমতে মানে খুৱাবলৈ ইচ্ছা কৰে। নে কিবা খালে। এ মানে চিকেনটো যদি নাখাওঁ তে ঘৰতে বনাই খাব পাৰি ন! ভেজে খাব লাগে বাহিৰত, তে ঘৰতে আমি ধুনীয়াকে খাব পাৰো। চিকেনটো খাব লাগে বাহিৰত গ'লে। তেতিয়া ভাল লাগে, আৰু আজিকালি ইমান মানে। ৰেষ্টুৰেণ্টবোৰত তোমাৰ বেলেগ বেলেগ ধৰণৰ চেফবোৰে বা ক'ৰ পৰা বা শিকিছে যোনে বনায়! কাৰিকৰবোৰে। কাৰিকৰবোৰে ইমান বেলেগ বেলেগ কিবা এই। ইটালিয়ান তাৰপিছত এইফালে চাইনিজ, তাৰপিছত এইফালে তোমাৰ ক'ৰ কি কি মানে নামবোৰ। আৰু, সেইবোৰ বুজিয়ে নাপাওঁ তাৰ লগত লগত। ভালো লাগে খাই কেনে। কিছুমান আকৌ কেনেকুৱা লাগে, এনেকুৱা লাগে যে ইমান পাঁচশ টকা দি কেনে কিবা এটা ল'লো। তাৰপিছত এনেকুৱা বেয়া সোৱাদ আৰু! পাছত আৰু বেয়া লাগে। কিন্তু কি আৰু ন এবাৰতো ট্ৰাই কৰিবই লাগে বস্তটো।
অ' সেইটোয়েই। এবাৰটো ট্ৰাই কৰিব লাগে। মোৰো খোৱা ইচ্ছা। ইচ্ছা আছে, চাইনিজ খোৱাৰ ইচ্ছা আছে। বাকী ইটালিয়ান বা কেনে কোৱা সেইবোৰ হোৱাৰ ইচ্ছা আছে। সেইবোৰ এতিয়ালৈকেও মই এতিয়ালৈকেও। পোৱা নাই কৰ'বাত গ'লে খাম আৰু। ভাল ৰেষ্টুৰেণ্ট তুমি ক'ব পাৰিবা নেকি? কেনেকুৱা ৰেষ্টুৰেণ্ট মানে? কোনটো ৰেষ্টৰেণ্ট ভাল হব?
অ অ ৰবা, মই মানে হেৰি। তোমাৰ কি কয় আমাৰ গুৱাহাটীৰ সেই মাছখৰৰ ওচৰত এটা আছে তোমাৰ ডিফাইন লাইন হা। ডিফাইন লাইন বুলি এটা আছে। মাছখোৱা ভিতৰ ফলিয়া আৰু তাতে মই মানে দুই তিনিবাৰ যোৱা হৈ হৈছে। আৰু তোমাৰ বটানিকেল পাৰ্কৰ ওচৰতে। এ তাতে তোমাৰ ভালে মানে। পইচা ইমান দামো ইমান বেছি নহয় পঞ্চাশ টকা ষাঠী টকা বস্তও আছে। সেইফালে তোমাৰ এশ টকাৰ পৰা দুশ টকাৰ বস্তুলৈকেও আছে। সেনেকুৱা আৰু সিহতক কমব। কিবা কিবি ৰাখে আৰু একেলগে জি টি চাৰিটা খোৱা বস্তু একেলগে আনিব পাৰি এনেকুৱা ধৰণৰ। তাতে পুৰা ধুনীয়া। সিহতে টেষ্টি বনাই। মই তিনি চাৰিবাৰ কিবা বেলেগ বেলেগ খাইছো আৰু ধুনীয়া সিহঁতে চাফাকেও বনাই। চাফ চিকুণ থাকে আৰু হাতৰ গিলাচ পিনি কিনে দিয়ে। বস্তু বোৰ আৰু জোগাটো বু ধুনীয়া বহিবৰ কাৰণে ধুনীয়া ধুনীয়া এ মেখ চোফা ৰাখিছে কচন ৰাখিছে তাৰিছত টেবুল টো ধুনীয়া ৰাখে সিহঁতে। তে সেইটো এটা আছে, আৰু এইফালে তোমাৰ উজান বজাৰৰ ফালে যে উজান বজাৰৰ ফলে আম চু সেই ভাৰতটো আছে নহয় তাৰে ওচৰতো বাপ্ৰে নকবা ইমান ৰেষ্ট ইমান কেফে তাৰেছত তোমাৰ এই অক্টোবৰ কে বিয়ানিৰ অ ল তাতে বহুত কেইটা আছে।
অ।
চবতকে বেছি ভাল কি জানা? তুমি আগতে অনলাইনত মানে চব এটা ৰেষ্টুৰেণ্টৰ তুমি মেনিউ টো আগতে চাই ল'ব লাগে। যে কাৰ কোনটোোন দাম কাৰ লগত কি আছে না আছে? তাৰ পাছতেহে খাব লাগে। কাৰণ চোৱা এই ৰেষ্টুৰেণ্ট বোৰত কেনেকুৱা কি বনাই ন চফকে বনাই কি নাই? এটা বাথৰুম তেখেততে চব বনাই থাকে সেইটো চাই কিনে খাব লাগে আৰু।
অ সিহত ভি চাব লাগে মানুহে কেনেকুৱা অভিজ্ঞতা পাইছে গৈ পেলাই। কেনেকুৱা পৰিৱেশ পাইছে তেওঁলোকৰ ৰিভিউ বোৰো চাব লাগে।
অ ঠিকে কৈছে, এই মানুহে কেনেকুৱা কি লিখিছে ন কেইটা ষ্টাৰ দিছে সেইটো চাব লাগে।
অ কেইটা ষ্টাৰ দিছে কিনে কি লিখিছে ভাল পাইছে নে নাই? সেই হিচাপতো মানুহে বহুত চাই থাকে। আজিকালিতো মোবাইল সেইকাৰণেই আছে, এইবোৰ বস্তু চোৱাৰ কাৰণে সেইকাৰণে ভালদৰে চাব লাগে আৰু।
আৰু এতিয়াতো গোটেই ৰেষ্টুৰেণ্টে মানে ৰেষ্টুৰেণ্টেৰে ফৰ্তি গৈছে আগতেতো আছিল এটা দুটা, এতিয়াতো এটা দোকান পাৰ কৰি আৰু এটা দোকানৰ ৰেষ্টুৰেণ্ট দুতাৰ মাজতে কম্পিটিচন বাঢ়ি গৈছে। কোনে কিমান মানুত আ তমাৰ আনিব পাৰিব কোনে কিমান ভাল দিব পাৰিব সেই তেনেকুৱাই চলি আছে?
তাকেইটো এনেই তুমি জানা নেকি? মানে সেই যে আজিকালি মই দেখিলো আগতে আমাৰ পাৰ্ক পাৰ্কবোৰ গোটেইকেইটা ফ্ৰী আছিলে ন? গুৱাহাটী অ এতিয়া মানে কাৰ কেনেকুৱা কি দাম হৈছে বঢ়াই দিছে ন চৰকাৰে চাগে এইটো খবৰটো পাইছা নেকি তুমি?
উম মই সিমান চোৱা নাই। কিছুমানৰ চাগে দাম বঢ়াইছে? কিছুমানৰ চাগে সেইটো মানে মানুহ অহা যোৱা লৈ গৈ যদি তোমাৰ মানুহ বেছিকৈ গৈছে তেনেহলে সেই পাৰ্ক খনৰ অকনমান টিকট প্ৰাইচটো বঢ়াই দিছে। আকৌ কিছুমানৰ যদি মানুহ কমি গৈছে তেখেতৰ টিকট ক্ৰিকেট প্ৰাইছটো কমাই দিছে কাৰণ সেইটোৱেটো ন মানুহৰ ভিতৰ চাই পালে ভিতৰৰ পৰিৱেশটো যদি ভাল থাকে সেইখন পাৰ্কত মানুহে বেছিকৈ যাব। এতিয়া যদি বেছিকৈ কৈ থাকে তাৰে টিকেট প্ৰাইচ বেছি হলেও মানুহে যাবই। কাৰণ ভিতৰ পৰিৱেশটো তেওঁলোকে ল'ব খোজে ন? সেইকাৰণে সেই হিচাপতে টিকটৰ প্ৰাইচ বোৰ দিয়ে।
আৰু পাৰ্কতটো থাকেই সকলোৱে পাৰ্কত অকমান ফুৰিবলৈ যায় আৰু কিমান কি ঘোৰাত জাগা- আছে সকলোটে যাই ন? সেইকাৰে সেই হিচাপত লয় কিছুমানে কাৰন কত কৰবাত গলে মিউজিয়ামত গ'লে বা ক'ৰবাত পেনেটেৰিয়ামত গ'লে তাৰপিছত অহাৰ সময়ত অকমান পাৰ্কত বহিলে পাৰ্কত বহি অকমান ফ্ৰেছ কৰি ফালে মাই মাইণ্ড- মাথাটো অলপ ঠাণ্ডা কৰি ফালে অকমান বাহিৰৰ পৰিৱেশতো অকন কৰি ভাল লাগ ঘৰত গুচি আহ তেনেকুৱা কৰি যায় আৰু পাৰ্কৰ হিচাপে
সয়ে কথা মানে আজিকালি মানে মই দেখিলো আগতে যেতিয়া ফ্ৰী আছিলে তেতিয়াটো চবে গৈ আছিলে। এতিয়া তোমাৰ পইচাৰ দামটো বঢ়াই দিছে ন। এনে চবে নাযাব আৰু কে চাইকে নাযাব ক'ত দাম কম আছে ক'ত যাব পাৰি। দিয়া ঠিক আছে দিয়া এদিন যাম আৰু মই তোমাক ফোন কৰিম দেখি যাওঁ। আৰু লগৰ কিছুমানক ফোন কৰি ল'ম। হয় ঠিক আছে দিয়া।